হেল্ল'।
অঁ শুনা পাইছা? কিবা কৈছা নেকি?
হেল্ল'
হেল্ল' শুনিছানে? শুনা পাইছানে?
অ' হেল্ল'। হেল্ল'।
হয়।
অহ। অহ। অহ। অঁ শুনা পাইছোঁ শুনা পাইছোঁ মানে হেৰি হ'ল এতিয়াহে মই গম পাইছোঁ কেছ টো। এই মোৰ এটা এটা ৰেডিঅ' আছে। হেল্ল' শুনি আছ? মোৰ এটা ৰেডিঅ' আছে। হা। সেই -সেইৰে ৰেডিঅ'টোত মই এ গান লগ লগাই আছিলোঁ মানে গধূলি সময়ত মই এই হনুমান চালিচা লগাই আছিলোঁ। ব্লুটুথ কানেক্ট কৰিব পাৰি। কিন্তু আজিলৈকে এনেকুৱাও হোৱা নাই যে ব্লুটুথ দি মানে মই কল কৰি থাকিলে হেৰি ত শুনা পায় ত সেই হৈছে মানে হঠাৎ! ৰেডিঅ'টো অফ পাহৰি গৈছো এতিয়া লে ব পিছত
অ'। মানে ব্লুটুথটো কানেক্ট দাৰ কাৰ অহা নাছিলো বস্তুটো?
তই হেললে' হেল কৰিছ তাত বাজি আছে মানে হেৰিত সেইটো কিচ ত অলপ আগতে ততে তই কৰিছিলি সেইটো এনেই গ'ল মানে
মানে কি ডেইলি
শুনো। কুনো মই মানে আজিকালি মানুহে ভিডিঅ শুনা এইিলে ন!
আহ।
বেছিভাগ মোবাইলেই মাৰা যায় মোলৈ আৰু মোৰ ৰুমটোত কোনো নাই। অকলে অকলে থাকো যে! টাইম পাছ কৰিবলৈ একোৱেই নাই সেইকাৰণে ৰেডিঅ' এটা আনি লৈছিলোঁ মই
তাৰ মানে মোবাইলত যদি গান লগাই থকা চাই মেছেজ বিলাক আহি থাকিল আকৌ চাই থাকিব লগীয়া হয়। এতিয়া ৰেডিঅ'টোত লগালে মানে সেনেকে চাবলৈও নাই একো কৰিবলৈও নাই ভাল শুনি থাকিব পাৰি অ', কাম কৰিব পাৰি ন!
যায় মনটো ভাল লাগি থাকে
হয় কিবা এটা লগত থাক নিচিনা লাগে।
লাগে মানুহ এটা থাকা যেন লাগে মানে এনেই মনতটো ভাল লাগে। এতিয়া মই মই মাজত ভাড়া আছিল হেল্ল' মানে মৌচম ভাড়া আছোঁ এইটো বিল্ডিংটোত মানে কেইটা এটা দুটা তিনিটা চাৰিটা পাৰ্ট আছে। চাৰিটা পাৰত আছে এটা সময়ত মই দুমাহ দুমাহ তিনি মাহমান মই বিল্ডিংটোত অকলে আছো। মালিকৰ ঘৰ মানে? এ। এই আগফালে।
অহ।
মানে আগত এটা। আছাম টাইপৰ ঘৰ আছে, আগফালে থাকে মই। এই বিল্ডিংটোত অকলে আছো, তেতিয়া মোৰ বহুত। মানে, অকলশৰীয়া ফিল হয়। সেই অকলশৰীয়া, অকলশৰীয়া যিটো অনুভৱ সেইটো গুচাবৰ কাৰণে ম মানে।
অ। অ অকনমান মাতটো, অকনমান ভাঙি-ভাঙি গৈছে অকমান জেগাটো চেঞ্জ কৰি দিলে ভাল নেকি?
এতিয়া?
অ, অ, অ, অ শুনিছো-শুনিছো।
এতিয়া? অহ বাহিৰত। থাকোতে মোৰ মানে নেটৱৰ্কৰ প্ৰব্লেমে হয়, ভিতৰত অহাৰ লগে লগে। এতিয়াহে নেটৱৰ্কটো ভাল আহিছে।
অ, অ, অ শুনা গৈছে, অথনি মানে বহুত অলপ-অলপ ভাঙি -ভাঙি গৈছে তথাপিতো বুজি পাইছো মই কথ
লিছিলে, অ ভালেই বাৰু। আৰু এতিয়া মই ফেনৰ তলত বহি লৈ পেলাই কথা পাতিব পাৰিছো, নহ'লে মই বাহিৰত ৰৈ আছিলো।
অ', এতিয়া মানে ফট ফটীয়াকে ওলাইছে বাৰু কথাখিনি
এতিয়া ইক' হৈছে নেকি মোৰ
নাই, নাই, নাই হোৱা মানে অকলশৰীয়া অনুভৱ কৰাৰ কথা শু শুনাৰ লগে-লগে মোৰ আগৰ অৱস্থালৈ মনত পৰিছে, মই যেতিয়া হোষ্টেলত আছিলো। ওপৰৰ যেত তেতিয়া ছেকেণ্ড ফ্ল'ৰত আছিলো। তাতে কোনো না দিলে এসময়ত মানে এনে হৈছিলে ফাইনেল টাইমত, কোনেও নাছিলে সেইটো মহলাৰ ওপৰত ম আছিলো ফাইনেল পৰীক্ষাৰ সময়ত মানে মই বি এছ কৰি থকা সময়ত আৰু।
অ', তই কি পঢ়ি আছিলি?
তেতিয়া বি এছ চি জুলজি কৰি আছিলো আৰু দুহেজাৰ ষোল্ল সোতৰত হ'ব।
ষোল সোতৰৰ কথা।
তাৰমানানে মই মোৰ লগতো ৰুমমেট এজনী থাকেই মানে চবৰে ৰুমে ৰুমে দুজনী বা তিনজনী চাৰিজনী এনেকে থাকে আৰু মোৰ ক্ষেত্ৰত মানে মই দুজন এজনীৰ লগতে আছিলো কাৰণ মই পঢ়া দিগদাৰ হয়।
অ, '।
দুজনী তেনেকে মেইনটেইন কৰি পঢ়িছিলো আৰু তাই যোৱাৰ পিছত মই অকলশৰীয়া হলো তাৰপিছত ৰাতি তি শিয়ালে মাতি থাকে অ', অলপ ভয়ো লাগিছিলে
অ', ততি শিয়ালেও মাতি থাকে মানে।
অ', মানে হোষ্টেলৰ নাই হোষ্টেল খনৰ পিছপিনে মানে এখন শ্মশান খালী আছিলে
শ্মশান খালী শ্মশান বুলি ক ভুল হৈছে অ হোষ্টেলৰ পিছফালে শ্মশান আছে।
মানে তেল খন য'ত বনাইছিলে ন সেই খন শ্মশানে আছিলে।
সঁচা কথা এটা কওঁ। আমাৰো য'ত অফিচ তো আছে তো তহতৰ কলেজ আৰু আমাৰ অফিচ টোৰ একে একে নহয় জানো কেম্পাচ প্ৰায় মাজ লগতহে ৰাস্তাটো আছে গোটেই সেইখিনি জেগাই শ্মশান আাছিলে বোলে।
তেনেকুৱা মানে কলেজ স্কুল বিলাক তেনেক বনাই সেনেকুৱা জেগাতে বনাই মানে বহুত আগৰ দিনত সেইখিনি জেগাত মানে মানুহ কোনো নাছিলে গতিকে মানুহ তাতে পুৰিছিলে।
অ, ' খান্দিলে বোলে সেই সেইবিলাকেই মানুহ সেই শ্মশানৰ এয়া যে জ্বলোৱা অহ বিলাক ওলাই বোলে মানে তহঁতৰ কলেজখনো সেই শ্মশানহে আছিলে আমাৰ ডায়েট আমাৰ সেখনো সেই শ্মশানে আছে।
তেনেকুৱাই আছিলে।
অঁহ সেইটো কেন্পাছত কি হয়?
তাত তাৰপিছত আৰু মই ৰাতি ৰাতি এটাত এটা ডেট টা বাৰ তাত মই পেচাব কৰিব যাওঁ বাৰু কিন্তু সেই এ কি কয় খিৰিকী বিলাক ভাগ কিবা আছিলে। পিছপিনে খণ্ড দেখা পায় আৰু। পিছপিনে এঘৰ মানুহ আছিল। অলপ দূৰত আছিল আৰু। এ তাতে ল'ৰা টো ফাঁচি লাগি মৰা বুলি শুনা পাইছিলো কিন্তু। মই আজিলৈকে তেনেকে ফিল কৰা নাই। এদিন এটা কিবা আৱাজ এটা শুনিছিলো টো কৰোৱা। হা মানুহ ঘৰত মানুহ থাকে।
অ-অ ইমান থাকে বহুত বছৰ হ'লে কথা নাই আৰু। সেইবিলাক একো নাই। মই এতিয়া মই যত মানে মোৰ চচুৰৰাল আৰু।
অহ
যোনটো ৰুম তাৰ ওচৰতে বা ওচৰৰ মানুহ ঘৰৰ সেইটো ৰুমতে। এই তেনেকুৱা এটা ঘটনা হৈছিলে মানে ল'ৰাটো। কিন্তু মই ইমান হ'ল আজি ইমান বছৰ তিনি বছৰৰতো হৈ গ'ল। মই আজিলৈকে একো ফিল কৰা নাই তেনেকুৱা মানে পূজা-চূজা দি পেলাই খেলিলে আৰু এইবিলাক একো নাই একো নাই এইবিলাক ইমান ভাবি থাকিব নালাগে।
ভাবিলে নহয় বাৰু
কিন্তু অকলে থাকা আছিল নহয়। অকলে থাক থাকিছিলি ন। সেইকাৰণে চাগে ফিল বেছি হৈছিলে।
ফিল হোষ্টেলত এটা কিবা চাউড শুনা পাইছিলো দৰ্জাত মই। অকলে থাকোঁতে। এ কিন্তু তাৰ পিছত মই মানে। এডজাষ্ট হৈ গ'লো আৰু টোপনি ভালকে নাহে ইমান ভাল।
অ বাৰু আমি বেলেগ কথা নাপাতো অতি ভৌতিক কথা নাপাতো এনেই অকল। অকলে থাকিছিলি যে মানে কেনেকুৱা অনুভৱ কোনো নাথাকে যে।
অকলে অনুভৱটো মানে অলপ বেয়া অকলশৰীয়া ফিল হৈছিলে গান চান শুনি থাকি। কিছিলো। এ মানে আৰু কাৰেণ্ট গৈছিলে কাৰেণ্ট গৈছিলে না তেনেকে মই যোৱা নাছি। ছিলো কাৰণ মই। এ মানুহৰ লগত মানে কি আৰু পঢ়িব কৰিব ক্ষেত্ৰত বহুত দিগদাৰ বেলেগৰ লগত এডজাষ্ট হবলৈ অকলে পঢ়ি ভাল লাগে নহ।
কিন্তু হল বুলি ইমান ৰিক্স লৈ পেলাই অকলে তেনেকে।
অ ৰিক্স লৈ পেলাই তেনেকে আৰু। কিন্তু দিনৰ সময়ত ভাল লাগিছিলে গধূলি যেতিয়া হৈ আন্ধাৰ হৈ আহে তেতিয়া কিবা।
এ কাৰোবাৰ লগ ল'ব লাগিছিলে অকল অকলশৰীয়াকে থাকে।
মোৰ লগত এজনী আহিছিলে এজনী ছোৱালী সৰু ছোৱালী এজনী আহিছিলে বাৰু থাকিছিলে মুছলিম ছোৱালী আছিলে তাই এ বেচেৰী এদিন দমকলৰ পাৰতে পৰিলেও। বেয়াকে। তাৰ পিছত উম তাইো লগ নাছিল কাৰণে মই তাইক মাতি প। পঠিয়ালো আৰু মোৰ লগতে থাক। থাকিলে কেইদিনমান তাৰ পিছত তাই পৰীক্ষা দি গুচি গ'ল। এতিয়া তাৰ পিছৰ কেইদিনো মই অকলশৰীয়াই হ'লো উপায় নাই।
তলৰ তলৰ।
তলৰ ফ্লৰ বিলাকত বিলাক। আছিলে বাৰু দুই তিনিজনীকে থাকে মই কেতিয়াবা। চিনিয়ৰ ঘৰ চিনিয়ৰ ৰুমৰ। ৰত যাওঁ। ইমান মানে তেনেকুৱা হ'লি। গলে নাছিলা।
তলৰটোত পূৰা ভৰ্তি থাকেনে।
উম তলত ভৰ্তিয়ে আছিলে।
সেনেকে লগ লব লাগিছিলে মানুহৰ লগত মিলিব পাৰিব লাগিব ন মিলি। লাগিব তেনেকে। সেনেকে মিলাই ল'ব লাগিব কেতিয়াবা কিন্তু কিন্তু এতিয়া তেনেকে থাকিলে নহ'ব মানে। মিলি, মিলি যাব লাগিব।
অ আজিকালি মিলি যাব পৰা হৈ গ'লো, আগত মানে মিলিব পাৰা নাছিলো। ধৰি লোৱা মানুহক নিজে মাতি লওঁ, কৰি লওঁ বাৰু তেনেকে শু নাই আজিকালি হাই খেল চবৰ লগতে চলে বাৰু কিন্তু এটা লিমিটত
আচলতে মিলিব পাৰিব লাগে, নহ'লে এইবিলাক ইমান ৰিক্সক লৈ থাকিব নালাগে, আগতে বই মিলিব নোৱাৰিছিলোঁ ঠিকে আছে, এতিয়া মানে মিলিব পাৰিব লাগিব।
অ অ এতিয়া আজিকালি বাৰ চবৰে লগত
যেনেকে অকলে থকাতকে, মানে কোনোবা এজনী লগ লৈ পেলাই, এতিয়া মোৰ ৰুমৰ ওচৰতে। ম মচ ওচৰতে ছোৱালী এজনী নহয়, দুজনী নহয়, পাঁচজনীকে আছে সিহঁতে একেলগে পঢ়িবেলৈ পৰীক্ষা দিয়ে, গতিকে তেতি পাঁচজনী বা নোৱাৰি কিন্তু দুজনীৰ লগততো এডজাষ্ট হ'ব পাৰি, এজনীৰ লগততো এডজাষ্ট হ'ব পাৰি।
অ সেইটো হয়, এ বহুতে কিছুমানে বেয়া পায়, মানে ৰুমত বেলেগক মাতিবলেও বেয়া পায় ন। ক'বলৈ ভাল নালাগে তেনেকে মই বেলেগক আৰু মাতিছিলো তাৰ ওচৰে-পাজৰে ছোৱালী আৰু এজ মাতোতে নাই নাহিলে, এতিয়া মই আৰু উগ যাচি আৰু মাতিবলে ভাল
মই, মই, থাকিবলৈ আহিম বুলি ক'ব লাগে, মই যাম নহ'লে।
সেইটোও বেয়া লাগে, সেইটোও বেয়া পাব কাৰণ চবৰে এটা প্ৰাইভেচি থাকে ন।
এই ক'লেই হ'ল মই নোৱাৰিছোঁ অকলে প্ৰাইভেচিৰ কথাটো বাদ দিলেই হ'ল আৰু নিজৰ স্বাৰ্থটো লাগে ন।
বাৰু
অঁ। আ হ'ব বাৰু, উম ঠিক আছে।